অ' নমস্কাৰ নমস্কাৰ এই ল'ৰাটোৱে বৰ উৎপাত কৰি আছিল বা ঢোল বজাই বজাই কৰি আছে ঢোল বজাব ধৰিছে আজি মনজে যে যি মন যায় তাকে কৰি থাকে। তেনে মিছনো চাই আছে ইাত পাইছে
তুমি অলপ ঘূৰা ফুৰা কৰিলা নে? এইকেইদিন,
ঘুৰা ফুৰা সিমানটা নাই বাৰু। যোৱাকালি অ' যোৱাকালি বজাৰ মোৰ গধূলা এনেকে বাকী তোমালোকৰ ঘৰত কোন কোন আছে?
আছে মই মোৰ স্বামী আছে মোৰ ল'ৰাটোৱে আছে।
আৰু নহয় তোমাৰ ঘৰৰ মানুহ মানে মা দেউত হতৰ ফালৰ
অ' আছে আছে মা আছে ভন্টি, ভাইটি আছে।
অ' অ' অ' তেওঁ আমাৰ মা, মা, মই আৰু মোৰ ল'ৰাটো ঘৰতে থাকো আৰু মোৰ বাইদেউ আছে বা আছে দুইজনী আৰু ভন্টি এজনী এনেকে এ মানে ল'ৰা ছোৱালী আছ আছে আৰু তেওঁলোকৰ বাৰ ল'ৰা এটা ছোৱালী এজনী মানে মাজু বাজনীৰো ল'ৰা এটা ছোৱালী সেনেকে সৰু জনী সৰুটোৰ পৰা ল'ৰা এটায়ে।
অ ঠিকে আছে দিয়া।
এ আৰু দীঘলীয়া নাই নাই নাই বেলেগত আছে বেলেগত। তাৰমানো ডা-ডাঙৰ বাছজনী শুৱালকুছিতে আছে তাৰপিছত মাজুজনী আৰুজনী বাছ এ অলপমান এইফালে আৰু গুৱাহাটী চাইদৰে দুইজনী সেনেকুৱা আৰু তোক ভালে
উম,
ইহঁতে আহিব আৰু ৰবা আহিলে আৰু একেবাৰে খেলি মেলি ঘৰত হ'ব চাগে। এই পৰীক্ষা শেষ হ'ব নহয় গৰম গ্ৰীষ্ম বন্ধ পৰিব। আহিব আৰু এতিয়া।
বাকী আমি গৰমৰ বন্ধৰে শ্বিলং যে শ্বিলংলৈ যাম বুলি ভাবিছো ৰবা। অমান ঠাণ্ডা নে ঠাণ্ডা থাইত যাব লাগিব বাকীটো উ মানে বাকী উজনি অসমৰ ফালতো বহুত গৰম হ'ব।
গৰম গৰম বাপনি সফালে গৰম নাথাকে বাৰু বৰষুণ দি থাকে সেইফালে।
উম থাকেই বাৰু কিন্তু শ্বিলঙত গৈছানে নাই তুমি?
শ্বিলং গৈছিলো এ মানে অলপ নাই বেছি মানে বেছি ডাঙৰ নাই এতিয়া নহয় আৰু বহুত দিন হ'ল যোৱা।
পুলিচ বজাৰ আছে গৈছানে?
অ অ গৈছো গৈছো। আনিছো তাৰ পৰা অ অলপ দাম বিলাক বস্তু বিলাকৰ দামো কম ন?
উম হয় হয় বস্তুবোৰ ভাল লাগে আনিবও মন যায় মানে। ভাল লাগে বস্তু বহুত ভাল লাগে মানে ন শ্বিলঙত গৈ শ্বিলঙত যে গৈ ভাল লাগে কিবা এতে গৰমত।
ভাল লাগে, তাতে থাকিবলৈ মন যায় ন?
অ শ্বিলং আছে ডাউকি আছে।
তে আৰু মে মানে কি আছিল এইটো মেঘালয়া।
উম একেলগে আৰু লেট লোম বুলি যে কয় ওপৰত জে আছে।
চেৰাপুঞ্জীৰ
লেইটলুম অ মানে এ ওপৰত মানে একদম উষত আছিলে একদমিনি ইমান ধুনীয়া মানে। বাপৰে বাপ, একদম মানে তুমি মানে স্বৰ্গত থাকা হান পাবা আৰু। একদম ধুনীয়া পৰিৱেশ আৰু, উম।
মানে আকাশখন তলত থাকে ন?
আপুনি বহুত ধুনীয়া পৰি বকা হৈ থাকে একেবাৰে দে থাকি। ধৰে মানে কি চাবা আৰু পৰিৱেশটো, মেঘে ঢাকি আৰু মানে
ডাউকী ডাউকীত নেকি?
হয় হয় সিফালেই হয় ওপৰৰ ফালে।
যাব মন আছিল ৰবা যাব লাগিব যাব লাগিব।
হয় হয় যাবা যাবা মই ভাবি আছো বাৰু আমি আলোচনা কৰি আছো বাৰু স্বামীৰ সৈতে। অ না থাকিব লাগে এদিনতে গৈ কি চাবা তুমি, গোটেইটো চাব নোৱাৰা ন একদিনত। অ থাকিবা এৰাতি হলেও থাকিবই লাগিব, উম। আমিতো দোৰাতিয়ে থাকিম বুলি ভাবিছো। এতিয়া যিহেতু লৰা ছোৱালী লৰাটো লৈ যাম ন। সৰু ল'ৰাই এনেকৈ এদিন কষ্ট পাব নহয় এনেকৈ আৰু গৈ জলদি এনকৈ। উম দুইদিন থাকি ভালকৈ মানে অলপ অলপকৈ ভালদৰে চাব পাৰিম আৰু গোটেইখিনি ঠাই।
অ' অ' আৰু খাদ্যবিলাক মানে খাদ্যসামগ্ৰীৰ বহুত তেল দিয়ে হেকিতত। দালটো বেছিধ আনি দি?
অ' হয় চাগে মইতো সৰুতে কৈছিলো ইমান বাৰু ভালকৈ মনত নাই বাৰু। সেনেকুৱা নিজে নিজে বনাইও খাব পাৰা তুমি নিজে বনাই খোৱাৰো সুবিধা সেনেকুৱা ঘৰো ল'ব পাৰা তুমি।
আ মই নিজে বনাব মন নাযাব আৰু ন, ইমান দূৰত গৈ পেলাই তুমি নিজে বনাই খাবানে?
সদায়তো ঘৰত কৰিয়ে থাকো সেইটো ন বাহিৰত গ'লে আৰু বাহিৰৰ খাব ইচ্ছা যাই, কিন্তু এটা কথা শ্বিলং গলে কিন্তু তুমি সকলো হোটেলৰ বস্তু নাখাবা মান
মানে ভাল নালাগে মানে সকলো হোটেলতে। হোটেলবোৰ চাই কেনে সোমাব লাগিব। লাগিব আৰু চব হোটেলতে মানে ভাল নহয় আৰু।
আকৌ এইবিলাক মানে এ
মানে কিছুমান বেলেগ মাংস, বেলেগ মাংসও বনাই ন চব চলে। আমিতো অঁ সেইবোৰ আৰু। উম, আমি হিন্দু মানুহ নহয় নোৱাৰা নোৱাৰা। সেইকাৰণে তুমি পাৰিলে নিৰামিষে খাব লাগে মই মানে কি বাহিৰত গ'লে নিৰািষ নিৰা কিয় মানে প্ৰাধান্য দিওঁ?
ঠিকে আছে দিয়া, ঠিকে আছে, নিৰামিষটো খালে
স্বাস্থ্যৰ কাৰণেও ভাল, একো ভয়ো নাই।
হয়, নাই দাইল বনাব, বা পাপৰ ভাজিব, আলু ভাজিব এনেকে কিবা কিবি দিব। চা বতা চটা অলপ দিব, টেঙা দিব টেঙা, চেঙা দিব। এনেকে সেইয়াই আৰু।
অ'।
সেইটোয়ে খাব লাগে বাহিৰত মানে মোৰ মতে কি, চব মানুহ-সকলো মানুহে নিৰামিষ আমি খাব লাগে মোৰ নিৰামিষ সেইকাৰণে আক
উম, উম।
আকৌ মানে গেছ চেছ গেছৰ প্ৰ-সেইটো নহয় মানে। অসুবিধাটো নাপোৱা তুমি এচিডিটিতো নাহে মানে কি, তুমি খাদ্যটো যিহেতু একদম মানে, মানে সাধাৰণ ভাৱে খোৱা যায়। একো মছলা পাতি দিয়া নাযায়, মছলা ইমান এটা নাখাওঁ মই।
উম, এনেই কি, কি মছলা ব্যৱহাৰ কৰা তুমি ঘৰত?
এ‌, ধৰা আদা, নহৰু দিওঁ অল অলপ ম, কাশ্মিৰী মছলাটো অলপ ব্যৱহাৰ কৰোঁ মই, আৰু জালুকৰ গুড়িটো কৰোঁ অলপ। আৰু মানে সেই জিৰা গুৰিটো কৰোঁ, এইখিনিয়ে মই বেলেগ আৰু বেলেগ মছলা
মছলা কি জানানে? ঘৰত তৈয়াৰী মছলাটো বেছি ভাল মানে জিৰা তোৰা তুমি নিজে গুৰি কৰিলা ঘৰত, গোটা জিৰাটো আনিলা, সেইটো বেছি যিটো সুগন্ধ মানে ভাল লাগে মানে অলপ তিয়াই কেৰাহিত অকমান গৰম কৰি ললা তাৰপিছত খুন্দিলা মেচিনত খুন্দিলা।
অ এইটো
বা তুমি যতেই খুন্দা ঢেঁকীটো খুন্দিব পাৰা, সেইটো মানে মানে আচল মানে আৰু যে গৰম মছলাটো মই ঘৰতে খুন্দু মানে মানে দোকানৰ পৰা মই ডালচিনি দিওঁ, লং দিওঁ, জালুক দিওঁ, ইলাচি দিওঁ
উম উম উম গোটেইখিনি কি ভাজি
অঁ অঁ কেৰাহীত বা মানে হাৰ্ডিয়াত মানে ভাজি লওঁ ধুনীয়া অলপ গৰম কৰি লওঁ, বেছিও ভাজিব নালাগে অলপ গোন্ধটো ওলোৱালৈ আৰু। অলম গৰম কৰি মানে ভাজি অলপ ঠাণ্ডা কৰি লৈ মেচিনত মই পিচি দওঁ ভাল লাগে মানে, সেইটোৰে তুমি পাউদাৰ বনাই থোৱা ঘৰত তৈয়াৰী মছলাটো মানে খাবা আৰু মানে তুমি, ইমান ধুনীয়া সু
অ ময়ো কৰিম ৰবাচোন। এনেকে হলে একো নাই কোনো কথা নাই মছলা পেকেটৰ মছলা নাখালে হ'ব।
অ নালাগে খাব, পেকেট মছলা আৰু বা কি সিহঁতে মিহলি কৰে এতিয়া নিজে তুমি বনাবা। নিজে বনাবা তুমি এইটো সন্দেহ নহয় আৰু নিজে বনালে, হয় হয়।
বনা নাই ভাজিব লাগিব ন শুকান কেৰাহীত? অঁ অ অ। অ এই আৰু ঘ মানে সেই মেচিনত গুড়া হৈ যায় নে পোৰা?
অ হৈ যায় হৈ যায় অলপ ভাজিলে, আৰু তুমি ম ডালচেনিবোৰ অলপ সৰু সৰু কৰি দিবা।
অঁ। ঠিক আছে অঁ অঁ বুজি পাইছো দেয়া নো কৰিব লাগিব ৰবা ভালে বাৰু তোমাৰ পৰা বহুত খিনি কথাই শিকিলো আজি।
অ' হ হ দিয়া বাৰু ধন্যবাদ। অঁ কৰিবাচোন তুমি এনে নিজে কৰিবা এইটো এইবোৰ পেকেট মছলা নাখাবাই একেবাৰেই বেয়া পেকেট মছলা খোৱা।
নাই কেতিয়াবা কিছুমান মানে খাদ্য বনালে নিদিলেও ভাল নালাগে অলপ পচলা অলপ নিদ দিলো ভালা নালাগে
অঁ সেইটোও হয় বাৰু মচলাৰত দিব লাগে দিব লাগিব এ নহয় নহয় চব মচৰত ত বনাব নোৱাৰা ন তুমি তিয়াই ধৰা মই জিৰাটোৱে বনালো গৰম মছলাটোৱে বনালো। জিৰা আৰু গৰম মছলাটো বনাব পাৰি। এই মিট মছলাটো কেনেকৈ বনাই নাজানো বাৰু মই সেইটো। মাংস মছলাটো বা কেনেকৈ বনাই সেইটোয়ে নাজানো উম সেইটোৱে দিব লাগিব আৰু টো কাশ্মীৰটো তুমি দিৰা বুলি ক'লা। সেইটোও দিব লাগিব আৰু সেইটো বাৰু শুকান জলকীয়াৰ গুৰি সেইটোও কৰি থ'ব পাৰা তুমি, মই সেইটোও কৰি থৈ দিও মই কেতিয়াবা। শুকান জলকীয়াটো গুৰি কৰি থৈ ৰ'দত দি এনেকৈ অলপমান ভাজিব পাৱে নাভাজিব ও ওম অলপ গৰম কৰিলেহে ভাল আৰু ধুনীয়াকৈ মানে পিছা যায় বস্তু খিনি আ গৰম কৰি ল'লে জলা কেইটা
আৰু ভালে কথাইটো মান লাগিব ৰ এইবাৰ
উ সেনেকৈ তুমি ঘৰতে তুমি শুকান জলকীয়া আনি অলপ মানে গৰম কৰি লৈ কেনে মেচিনত পিচিবা চোন তাৰে গুৰি দিবাচোন ভাল লাগে। মানে ৰংটোও ধুনীয়া হয় মানে মানে চবজি খনৰ। আঞ্জান ৰংটোও মানে, ধুনিয়া হয়।
কৰিব লাগিব ৰব। কৰিম ৰবা হ'ম। এনে কৰিলেহে, অলপমান জানিম ন। সেনে হ'লে, তুমি জানিছা মোক কৈছা, মই জানিম তোম কম হয় নে।
হয় আমি এনেকৈ মানে খাদ্যৰ বিষয়ে। মানে এজনে আনজনক মানে ক'ব পাৰিম আৰু খাদ্য প্ৰণালীৰ বিষয়ে। হয়, হয়। বাকি তুমি আচাৰ বনোৱা নে। আচাৰ।
আচাৰ আৰু বনাও বনাও।
অহ' মই সেইদিনা এটা জলকীয়া আচাৰ বনালো। অহ, তুমি কি বনালা।
মই আম টেঙা বনাইছো। আৰু হৰফলা চিনি পোৱা নাই হৰফলি।
অহ' পাওঁ বাৰু কিন্তু, খাই পোৱা নাই মই আচাৰটো।
অহ' সেইটো আচাৰ বনাই গ'ল আৰু কৰ্দৈ।
সকলো মানে তুমি, এই কথা কলাই নি জলফাই নেকি।
নহয়, নহয় সৰু সৰু যে। আমলখি আমলখি দিৰে, সৰু সৰু অহ, আমলখি দৰে।
অহ' আমলখি আমলখিতো বেছি সোৱাদ হয় নে, এইটো বেছি সোৱাদ হয়।
হৰফলিটোৰে বেছি সোৱাত কিজানি, আমলখিতো অলপ কেহা লাগে নে?
হকললিতো কিমান ডাঙৰ মানে, ডাঙৰ নে অলপমান আকৃতিৰ। টো আমলখিতকৈ।
সেইটো নাই, সৰু সৰু আমলখিত আমলখিকৈও সৰু থাকে কিছুমান। নহ'লে কিছুমান আমলখিতৰ দৰে থাকে।
হয়, হয় আমলখি কিন্তু, আমাৰ স্বাস্থ্য কাৰণে, খুব উপকাৰী। মানে ফলৰ ভিতৰত এক নম্বৰ ফল বুলি। খোৱা হয়, আমলখি।
তুমি জানা নে সেইটো। অহ, ফলত। পৰে আমলখিটো।
অহ' মই আকৌ এইবিলাক নাজানো দেই কেহা বুলি ভাবিছোঁ আৰু।
উম' আমলখিটো যে গোল গোল।
অহ'।
অহ' ফলতে পৰে। আমলখিটো মানে, খোৱা ভাল আৰু মানে। খাবা যেনি, আৰু মই সেইদিনা। জলকীয়াৰ আচাৰ এটা বনালো। জলকীয়া নহৰু জলকীয়া আৰু নহৰুৰে আছাৰ বনালো। মানে, স্বামীয়ে নে আচাৰ খাই ভাল পায়। বনাব মোক কৈ থাকে। সেইদিনা বনালো বহুত ভাল পাইছে আৰু খাই মানে। মোক কৈ আছে আৰু বনোৱাচোন। আৰু কিবা কিবি আচাৰ বনোৱা। ত' মানে বনোৱা আচাৰ খাই ভাল পায় আৰু। কিনা আচাৰবোৰত নিমখটো অলপ বেছি থাকে মানে। টো শ্ৰৱণৰ মাত্ৰাটো বেছি থাকে। কিনা আচাৰবোৰত, মানে সেইকাৰণে মোৰ ভাল নালাগে।
সেইটো ভাল নালাগে খাই। মই ইমান এটা ভাল নাপাওঁ আৰু।
ভাল নালাগে, এইটো নিজে ঘৰৰ মছলাদে বনাও আমি ঘৰৰ, মছলা যেনেকুৱা। ধনিয়া গুড়ি দিওঁ। ধনিয়াৰ গুটি মানে দিওঁ। ধনিয়াৰ গুটি দিলো বা জিৰা দিলো। আৰু তুমি মেথ মেথি গুটিটো যে আছে। মেথিটো চিনি পোৱা? অহ' মেথি গুটি দিলোঁ। বেহাৰ দিবা অলপ আৰু চব গুটি আছে যে। অ' সেনেকুৱা সেইখিনি মছলা দিলেই মানে, তুমি খাবা আৰু আছাৰ মানে ইমান ধুনীয়া মানে, এটা সুগন্ধি এটা ওলাই। সৰিয়হ দিওঁ অহ, মই আৰু ধুনীয়াকৈ অলপ। গৰম কৰি ল'বা কেৰাহি। অহ, অলপ গোটেইখিনি মিক্স কৰি তুমি গোটেইখিনি। এ চামুচ এচামুচ বা দুচামুচ দুইচামুচ দিবা।
আহ,
মিকছ কৰি ভাজিলা আৰু আজোৱনও দিও মই আজোৱইনটো যে আছে সৰু সৰু
আজৰাই অ, অ, অ,
আজুৱন বুলি কয়?
ভিনেগাৰ টো দিয়া নে?
অ দি দি ভিনেগাৰ দুই চামুচ দিছো মই সেইখিনি মছলা মানে ভাজি ধুনীয়াকৈ। এ অলপ সুগন্ধি ওলালে ভাজিলো গৰম কৰি। অলপ ঠাণ্ডা কৰি মেচিনত পিচি মানে আচাৰখী অলপ মিহলি কৰি দিওঁ।
অহ ভালে আ।
অ গৰম তেলত দি দি গৰম তেল খিনি গৰম কৰিান ঠাণ্ডা। কৰিব লাগিব তুমি ঠাণ্ডা কৰি জলকীয়া আৰু নহৰু মানে কোটি ল'বা মানে কুটি কিনে সেইখিনি ততে অলপমান দি গেছটো কমাই দিয় বাৰি চাৰি মছলা খিনি তাত থাক।